হেল্ল' অ।
অ কি খবৰ ভালে আছা, শুনি আছো।
ভালেই, তোমাৰ ভাল?
উম, ভালেই মোৰ।
অ' কি কৰি আছা?
মই এই গধূলি হৈছে যে এই পৰ্দাৰ বিলাক তানি দিছো।
অ অ। ময়ো এই সন্ধিয়া চাহকাপ খালোঁ। খাই অকনমান বহিছো এতিয়া।
আজি, কলপিঠা বনালোঁ। পাতত বনাই কলপাতত
আছিলোঁ, বহুত বছৰ আগতে।
অ', কল আৰু পিঠাগুৰি সানি কলপাত, মানে দি পেলাই টাৱাত, গৰম টাৱাত দি এনেকে লুটিয়াই, ইলুটি-শিলুটি কৰি দিব লাগে আৰু। ভাল লাগে তেনেকে খাই, আগৰ এইবিলাক আমাৰ থলুৱা খাদ্য। আগৰ আমাৰ আই তাহাঁতে তেনেকুৱা ধৰণৰ খাদ্যবিলাকে বেছিকে খাইছিলে ন, বা দিছিলে আমাক। তেতিয়া আকৌ মানে, বাৰীবিলাকত বহুত কল-চল থাকে যে, আৰু কলপাতৰো অভাৱ নাই, মানে কলগছ থাকেই। এই সৰুতে আইতাই বনোৱা দেখিছিলো। উম, তেওঁ মানে ভীমকল, বেছিকৈ পকা ভীমকল চালিলৈ তাৰ লগত পিঠাগুড়ি সানি, তাৰপিছত কলপাতত দি পেলাই মানে এনেকৈ বহলাই দিয়ে আৰু পিঠা কৰি পেলাই ভাঁজ কৰি পেলাই, কলপাতখন ভাঁজ কৰি তাৱাত দি দিয়ে। এ মানে বস্তুটো স্বাস্থ্যকৰো হয়, তেল-চেল নালাগে যে। তেলৰ, তেলটো নালাগে আৰু কলপাতত, কলপাতৰ এটা মানে হেৰি, গুণ এটা আছেটো। তাতে মানে বস্তুবিলাক বনালে মানে স্বাস্থ্যৰ কাৰণে ভাল বুলি কয় আৰু। এ, বনাই চালো আৰু আগৰ তেনেকে খাইছিলো যে, মন, কলো আছিলে, পকা কল। সেইকাৰণে বোলো আজি খা-খাই ভাল লাগিলে অৱশ্যে।
তোমাৰলোকৰ ঘৰত আছে ন, কলগছ?
কলগছ আছে দুজোপা। এ, এ দুজোপা নহয়, এজোপা মানে ভীমকলৰ গছ আছে, উম, হেৰি সেই ৰাখিছো আৰু কেতিয়াবা লাগে যে, কিবা সকাম চকাম পাতিলেও, পাতৰ দৰকাৰ হয়, ক'তনো বিচাৰি ফুৰিম। সেইকাৰণে, মানে বাৰীখন বেছি ডাঙৰ নহয় যদিও কলগছ এজোপা ৰাখি থৈছো আৰু।
এক ইনশ
উহ
তাকেই খকাম তেতিয়া ৰাইজ মাতিব
অ খকাম চকাম পাতিলে লাগে পাত অ কেতিয়াবা মন্দিৰলৈ গলেও পাত এখিলা লৈ যাব লাগে চাকি দিবৰ কাৰণে আৰু পছলা খাব পাৰি কেতি দেবাউ অ এয়া হেৰি কি বুলি কয় পচলা খাব মন গ'লে মানে তাৰে পুলি ওলাই যে তাৰে কাটি আনি কেতিয়াবা পচলা খাওঁ কেতিয়াবা কল লাগিলে কলডিলো খাব পাৰো মানে একো পেলনি নাযায় আকৌ কল ভীমকলৰ পৰাতো কলখাৰো বনাই নহয় কল খাৰ তোমালোকে খাৰ খাৰৰ মানে হেৰি খোৱা নে খাৰৰ আঞ্জা কিবা কিবি এনেকে খাৰ খোৱা নে
নাই আমাৰ তেনেকে খোৱা নহয় কেনেকে বনাইনো
এ কলখাৰটো আচলতে আমাৰ অসমীয়া মানুহে মানে কাতি মাহত বনায় দেই কলগছ কলগছডাল মানে হেৰি ডাঙৰ গছ এডাল কাটি তাৰ মানে প কলপতৰা বিলাক চেলিচ তেলে কে কাটি পেলাই শুকুৱাই ৰ'দত শুকুৱাই ত সেইবিলাক পুৰি তাৰ ছাইটো মানে পানীত তিয়াই থয় পানীত তিয়াই থলে যিটো হেৰি ওলাই পানী ওলাই সেইটোৱে মানে খাৰ ত কিবা কিবি ধৰা উম মানে অমিতা খাৰ দি বনাই কেতিয়াবা মাছৰ মূৰ চোৰ তাত ভাঙি দিয়ে তেনেকে মানে খাৰটো খুৱাটো ভাল বুলি কয় মাজে মাজে খাব লাগে আৰু তেনেকে গোটেই বছৰটো কাৰণে খাৰ বনাই থয় বা নহলে ভীমকলৰ বাকলি পুৰিও পাৰি পতককে ধৰা মানে তৎক্ষণাত কৰিবলগীয়া হলে ভীমকলৰ বাকলি শুকুৱাই থব লাগে এনেও অসমীয়া মানুহৰ ঘৰত থাকেই কলৰ বাকলি শুকুৱাই থোৱা। সেই কল কলৰ বাকলিটো পুৰি পানী মানে বাতি এটাত পানী লৈপেলে তাত তিয়াই দিব লাগে পুৰি মানে যেতিয়া পুৰি পুৰা পুৰি যাব আৰু মানে ক'লা হৈ যাব জ্বলি ত এ সেই সেইখিনিয়ে মানে হেৰি খাৰৰ কাম কৰে আৰু সেই তেনেকে কিছুমান হেৰিত খাৰ খাৰ বনালে মানে দিব পাৰি আৰু লাই শাকত দিয়ে কিছুমানে কিছুমানে বুঢ়া বন্ধাকবি বুঢ়া পাতবিলাক সেইবিলাকত দিয়ে আকৌ মাটিমাহ খাৰ মাটিমাহতো আৰু খাৰ দি খালে আৰু বৰ ধুনীয়া লাগে
উম ভাল লাগে
উম
মই বাৰু মাটিমাহ ভাল নাপাওঁ ইমান এটা
অ মাটিমাহ ভাল নোপোৱা নেকি মোৰ একেবাৰে প্ৰিয় মাটিমাহ মানে খুব ভাল পাওঁ মাটিমাহ টেঙা দি বনালেও ভাল পাওঁ খাৰ দি বনালেও ভাল পাওঁ
মই নেখাওঁয়ে মাটিমাহ ভাল নালাগে একো সোৱাদে নাপাওঁ মই
তুমি কি ভাল পোৱানো? কি দাইল ভাল পোৱা।
মই ৰহৰ দাইল খাই ভাল পাওঁ।
অহ ময়ো ভাল পাওঁ বাৰু ৰহৰ দাইল অ ৰহৰ দাইল ভাল লাগে অমিতা দিলেতো আৰু ভাল লাগে
অ, অমিতা দিলে বৰ ভাল লাগে, আৰু পিয়াজ দি তেল, অ', তেতেলী দি ভাল লাগে। আৰু মোৰ পিয়াজ দি তেল মাৰি দিলে ভাল লাগে, নহৰু দিনা মই ভাল নাপাওঁ।
অ, অ, পিয়াজ দি, পিয়াজ দিয়া হয় বাৰু আমি মানে নহৰু দিওঁ কেতিয়াবা, হেৰি আদা-নহৰু অকণ খুন্দি দিলে ভাল পাওঁ আৰু। আৰু কেতিয়াবা অকল পিয়াজ দিয়ে তেল মাৰোঁ, পিঁয়াজ আৰু অকমান পাঁচফোৰণ দিওঁ।
আৰু লুচি বা ৰুটিৰ লগতো খাই ভাল লাগে।
অ', অ', ভাল লাগে, মই আকৌ লুচিৰ লগত আলু ভাজি খাই বেছি ভাল পাওঁ। ৰহৰ ডাইলত পনীৰ তেনেকে দিয়া নহয় বাৰু বুটৰ দাইলতহে দিওঁ।
মই ৰহৰ ডাইলটো
এ অ'। এই তেনেকুৱা মানে কিছুমান চবৰে বেলেগ, বেলেগ থাকে ন' কিছুমানে কি, কিবা মানে হেৰি স্পেচিয়েল মানে চবৰে এটা, এটা হেৰি থাকেই যে। মই অৱশ্যে চবেই ভাল পাওঁ বাৰু। মাটিমাহো ভাল পাওঁ, ৰহৰ দাইলও ভাল পাওঁ। বাকী এনেই মগু মচুবোৰ ৰেগুলাৰ মানে সদায় খোৱা হয় আৰু।
উম, অ', মগু মচুৰটো হয় বাৰু। বাকী খিনি মাজে মাজে অ'।
উম, উম, তাকেই এতিয়া আৰু গৰমৰ দিনৰ পাচলিবিলাকহে ওলাইছে। ভেণ্ডি, ভাতকেৰেলা। ভোল, জি কাৰ এইবোৰ?
মই ঠাণ্ডা দিনৰ পাচলি বিলাকে ভাল পাওঁ
অ', ঠাণ্ডা দিনৰবিলাক ভাল লাগে, ঠাণ্ডা দিনত বেছি থাকে আৰু পাচল। গৰম দিনত গৰম দিনৰো মই ভেণ্ডি-চেণ্ডিবোৰ ভালেই পাওঁ আৰু।
মোক ভোল আৰু জিকা ইমানটা ভাল নাপাওঁ।
অ'। মই আকৌ ভোল ভাল পাওঁ। অ', ভোল মানে, ভোলৰ ভাজি হ'লে মোৰ দাইল নালাগেই মানে, মই সেয়া দিয়ে ভাত খাব পাৰোঁ।
অ'।
তুমি ভোল ভাল নোপোৱা?
নাই নাপাওঁ।
অ'
মই ঢেৰ বাছ। ভেণ্ডি ভাল পাওঁ।
অ', অ
ভেন্দি আলু ভাজিটো ভাল লাগে
অঁ মই আকৌ ভেন্দি ৰঙালাও লগত মিহলাই দিলেও ভাল পাওঁ।
ভাল লাগে মনবোৰ চবৰে লগতে যায়।
অ', অ।
কিছুমানে আকৌ ৰঙালওঁ মাংসত দিও বনাই।
অ', মাংস দি বনাই মই খাইছো। কিন্তু নিজে বনোৱা নাই।
অ', মোৰ হে খাইছো। এ লাগিছিলে
অ', মাছৰ লগতো বনাই আঞ্জা। কিছুমানে অ', মাছৰ লগত আঞ্জা অ', খাই ভাল ভালেই লাগে। মানে বেয়া নালাগে ৰঙলাউটো চ চবৰ লগতে মিলে ৰঙালাও বৰ বনাই খাব পাৰি ভাজি বনাই খাব পাৰি পিটিকা বনাই খাব পাৰি আক মাছৰ লগত মাংস লগত চবৰ লগতে মিলে।
ৰঙালাউ যায়।
উম, উম, উম।
আৰু ই গ পইতাভাত
বুজি পোৱা নাই কথা বিলাক, হা, হা।
গৰমৰ দিন কেইটাত বোলো হেল্ল' শুনি আছেনে? পইতা ভাত খাইওঁ ভাল লাগে বোলো।
অ', অ', পইতা ভাত গৰমৰ দিনত আমাৰ খোৱা হয় দেই পইতা ভাত। এ মানে আলু পিটিকা তাৰপিছতে আচাৰ নহ'লে বেহুৱা, পানীটেঙা এনেকুৱা ধৰণৰ বস্তুবোৰ লৈ।
অ', এই পানীতেঙাটো ভাল লাগে দেই মই বেহোৱাতকে মই পানী টেঙাটোহে ভাল পাওঁ। কিন্তু কি কে হেৰি বনাই কেনেকে হেটো?
পানীয়ে অ' পানী টেঙাত টো মানে টেঙা দি বনাই আৰু বেহুৱাটো খাৰ দি বনাই, মানে খাৰ মানে কল খাৰ সৰিয় দুইটাত- দুইবিধতে মানে সৰিয়হ লাগে, সৰিয়হ মানে শুকুৱাই পিচি গুৰি কৰি ল'ব লাগে। অ পানী টেঙা কথাটো কওঁ দেই বা শুকোৱাই পিছি গুৰি ল'ব, গুৰি কই লৈ পেলাই তাপিছত থেক কেৰা লগত মানে খুব বেছি ভাল হয় আৰু তেতেলি দিও বনাব পাৰি অন্য টেঙাও দিব পাৰি কিন্তু থেকেৰাটো লগত বেছি ভাল হয়। থে কেৰা মানে অকণমান এই ভাপ পথ সিজাই ল'ব লাগে নহ'লে পুৰি ল'ব লাগে। যাৰ-জোখমতে আৰু সৰিয়হৰ পৰিমাণটো চাই তাপিছতে পুই-পুৰি লোৱাৰ পিছত অলপ জলকীয়াও পিচি ল'ব লাগে, নিমখ দিব লাগে অকমান তেল দি সেই প-পকা মানে বইল কৰি লোৱা বইল নহয় উ ভাপত দিয়া নহবা পোৰা হেই থেকেৰাত লৈ পেলাই হেই সৰিয়হৰ গুৰি খিনি লগত সানি দিব লাগে সানি মানে পানী দিব নালাগে দেই। সেইহ টেঙা খিনি দিয়ে সানিব লাগে তাপিছত ধুনীয়াকে সানি লাৰু নিচনা এটা কৰি কলপাতে মেৰিয়াই থৈ দিব লাগে। তে তিন দিনৰ পিছত মানে হেটো খাব বোলে হয় আৰু। তিন দিন মান থৈ দিয়া পিছতহে মানে হি খাব। খাব পৰা হয় তামানে। বেহুৱা অ' বেহুৱাও একেই তাত বেহুৱাত যেনিবা খাৰ দিয়ে। খাৰ দি খানে সৰিয়হৰ গুৰি খিনি। আৰু পানী টেঙা বা টেঙা দি খান আ দুইটাই মানে
অঅ', অ' খোৱাদটো পানী টেঙাত তুমি বেছি ভাল লাগে। উ।
অঁ মই পিছে বেহুৱাটো ভাল পাওঁ বেছি, পানী টেঙাও খাওঁ, দুয়োটাই খাওঁ কিন্তু বেহুৱাটো বেছি ভাল পাওঁ মই।
মই পানী টেঙাটো বেছি ভাল
অ' এই চৰ্দিত তুৰি লাগি থাকিলে পানী টেঙাটো-পানী টেঙা খালে ভাল। মানে কয় আৰু ভাল হয় বুলি আ। আগৰ আমাৰ আইতাহঁতে তেনেকে চৰি লাগি থাকোনী টেঙা দি ভাত খাব দিয়ে তেতিয়া মানে ভাল হয় বুলি কয় আৰু এই পঁইতা ভাতৰ লগত তো ধুনীয়া মিলে আৰু। পানী টেঙা নহয় বা দৈ। হোৱা তাৰপিছতে আলু পিটিকা, আচাৰ তেনেকুৱা ধৰণৰ বস্তু বিলাক এতিয়া গৰম দিন আহিছে নহয় আমাৰ পানীটে এই পইতা ভাত খোৱা হ'ব আৰু। গৰম বেছি পৰিলে আমি তেনেকে থম। ভাত থৈ দিওঁ আৰু। ৰাতি পানী দি। উম। তা ভাতৰ বহুত উপকাৰিতাও আছে।
উম।
বহুত কিবাকিবি। কাৰণ ভালো হয়। মানে স্বাস্থ্যৰ কাৰণে।
দিয়া ঠিক আছে মই ফোন এটা আহি আছে।
অহ, উম। বাৰু বাৰু হ'ব দিয়া। উম।
অ অ।